হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছেনে? শুনা পাইছা?
হেল্ল'
অ শুনা পাইছে?
অঁ অঁ অঁ শুনিছোঁ দিয়ক।
অ অ। অ মানে অকমান নেটৱৰ্কৰ ডিষ্টাৰ্ব হৈ আছেতো।
অঁ! হয়-হয়।
হয়
ঠিক আছে। ভালে আছে আপুনি?
অ! মোৰ ভালেই অঁ আছোঁ। উম! আপোনাৰ?
ভালে দিয়
অঁ! খোৱা লোৱা পিছে হ'ল?
অ খোৱা হোৱা নাই ৰ'ব। অকমান পিছত খাই আছোঁ।
হয়-হয়। অঁ! এতিয়াতো খুব গৰমো পৰিছে নহয়? অঁ! এতিয়া এই গৰমত খোৱাটোও মানে অলপ চিন্তা কৰি খাব লগীয়া হৈছে।
হুম, হয়।
অ‍ঁ। এনেই গৰমত মানে খাদ্যৰ ভিতৰত আপোনাৰ মানে কেনেকুৱা ভাল লাগে মানে? বা কোনটো খালে আমাৰ উপকাৰ হয় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিটো ভাল?
হয়। মই গৰমৰ ক্ষেত গৰমৰ দিনত বেছিকৈ মচলাযুক্ত যিবিলাক খাদ্য হৈছে সেইবিলাক অকমান কমকৈ খায়
নহ'লে বা যিবিলাক অঁ জ্বলা নহ'লে বা গৰম খাদ্য যিটো আমাৰ বহুত বেছি পৰিমাণে শক শক্তি খৰচ হয়। তেনেকুৱা অকমান খাদ্যবিলাক কমকৈ খালে ভাল আকৌ যিবিলাক আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে, যেনেকৈ নাৰিকলৰ পানী হওক ফল বিভিন্ন আহ ফল-মূল হওক তেনেকুৱাই
হয়।
এতিয়া বতৰৰ বিভিন্ন ফল-মূল আম হওক, আনাৰস হওক সেইবোৰ খালে ভাল আৰু নহয় নে?
হয়-হয়-হয়-হয়। হয়। এইমাত্ৰ যে ক'লে মানে গৰমযুক্ত যেনেকুৱা মানে আমাৰ মানুহ বিলাকৰ বহুতৰে মানে আমিষ ফজি নহয় মানুহ বিলাকে আৰু মাংস প্ৰিয় নহয়। এতিয়া এই মাংসৰ ভিতৰত ধৰি লওক যিবোৰ বেছিকৈ গৰম মানে। এতিয়া গৰমৰ বতৰো পৰিছে। খালে যিবোৰে অকমান ক্ষতি কৰে মানুহৰ স্বাস্থ্যৰ এই তেনেকুৱা বিলাক খাদ্য এৰাই চলাই ভাল নহয়। অকমান এৰাই পেলাই আমি এতিয়া বিশেষকৈ এই আমাৰ ঘৰৰ ওচৰতে পোৱা থলুৱা খাদ্যবোৰ খালে হয়তো আমাৰ চাগে স্বাস্থ্য ভালে থাকিব নহয় জানো। এতিয়া আমি গৰমত বিশেষকৈ আমাৰ অসমীয়া সকলতো জানেই এতিয়া মানে মাছৰ টেঙাৰ জোল খুব চলে নহয়। এতিয়া বাৰিষাৰ সময় মাছো অহৰহ মাছ পায় পথাৰত গ'লেই মাছ। বাটে-পথে খালে-বিলে মাছ ওলাইছে, সৰু-সৰু মাছ।
হয়।
এই মাছৰ পিটিকাই হওক, টেঙাৰ জোলেই হওক।
অঁ হয়। ঠিক কৈছে আপুনি। বিভিন্ন প্ৰকাৰৰ টেঙা ঔটেঙাৰ লগত মাছ, আলু তেনেকৈ আকৌ আহ তুম কি কয় ইটো? মেচ তা। টেঙা মেষ্টা চিনি পাই নে আপুনি? অ', অ', অ'। টেঙ এয়া, তেনেকুৱা মাছেৰে বিভিন্ন খাব পাৰোঁ আৰু বিন্ন আকাৰে কচু টেঙাৰে, ঔ-টেঙাৰে বিভিন্ন ধৰণৰ খাদ্য
হয়। হয়, হয়। আৰু এই গৰমত আমিবোৰে খুব ভাল পোৱা এটা বস্তু হৈছে পানী দিয়া ভাত। নহয়? পানী দিয়া ভাত আৰু এটা কথা কয় যে কঠাল আছে।
হয়, হয়। অসমৰ প্ৰিয় খাদ্য বুলি ক'লে ভুল নহ'ব।
ভুল নহ'ব। সেই কঁঠালৰ গুটিৰ লগত পানী দিয়া ভাত। নহ'লে বা মাছৰ পিতিকা বা কিবা অলপ কেকৰা কেকৰাওটো পায় এতিয়া? বজাৰত মাঅ' বা বিচাৰিব গ'লে নদীত সেই কেকৰাৰ চাটনি হওঁক তেনেকৈ। এইবোৰ আমাৰ থলুৱা খাদ্যবোৰ, এতিয়াৰ সময়ত বিশেষকৈ গৰমৰ দিনত খালে চাগে ভাল লাগে আৰু, নহয়? অ' এতিয়া চাপ ধৰি লওঁক তেনেকুৱা আৰু পিঠাগুৰি খাই, নহয়?
অ', পিঠাগুৰিৰ আঞ্জা খায়, হয়।
অ। এতিয়া অ', হয়, হয়।
অ'।
পিঠাগুৰি কওঁতে মনত পৰিলে। এবিধ যে চজিনা গছ আছে নহয়। চজিনা, সেই চজিনা গছৰ যে কুমলীয়া পাতটো ওলাই। সেই কুমলীয়া পাত টো মানে পিঠাগুৰি বা খাৰেৰে হওঁক যদি খাই আৰু সেয়া কিন্তু স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আৰু যিবিলাক মানুহৰ হাই-প্ৰেছাৰ থাকে, এই হাই-প্ৰেছাৰ থক কা মানুহৰ কাৰণে আৰু মানে আৰু বাকী সকলোৱে খাব পাৰি দিয়কচোন। লো ভাল আৰু উপকাৰী হয়। তাত কিবা এবিধ ফাইবাৰ থাকে আৰু। ইটো মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু উপকাৰী।
হয়, হয়। আহযুক্ত খাদ্য হয় চজিনা, লগতে প্ৰচুৰ পৰিমাণে আমি আ আইৰণ পোৱা যায় তাত চজিনাত।
হয়, হয়। সেই পাতখিনিৰ কথা কৈছিলো আৰু মানে গছৰ পাত, ছজিনাটো আমি খাওঁৱেই। আৰু যিটো পাত আছে নহয় সেয়াও অ'।
আম, আমাৰ যিহেতু চাৰিওফালে পথাৰৰ আমাৰ অহ যিটো উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চল আছে, বৰষুণৰ সময়ত এতিয়া বিন্ন ধৰণৰ মাছ, তেনেকুৱা আপুনি কোৱাৰ দৰে কাছ এয়া কেঁকোৰা, তেনেকুৱা ধৰণৰ সৰু-সৰু জাতীয় থলুৱা মাছ। তেনেকুৱা বলপ পোৱা যায়। আমি মাছৰে কিমান ধৰণে বিভিন্ন খাদ্য প্ৰস্তুত কৰিব পাৰো, নহয় নে? অ', কেঁকোৰাবিলাক আমি বটি খোৱা যায়। কেঁকোৰাৰ আঞ্জা আপুনি কুচুত দি খাই পাইছেনে কেঁকুৰা?
হয়, হয়। খাইছ।
অ, কচু তেনেকুৱা আৰু মেষ্টা তেনেকুৱা ধৰণৰ বিভিন্ন
হয়, হয়। এতিয়া আ মানে, বাৰিষাৰ চিলতে সৰু-সৰু কলা কচু এবিধ ওলাই নহয়, সেই কলা কচু থুৰি বিলাক আৰু পাতেৰে সৈতে, তেনেকুৱা পিটিকাও খাব পাৰি, ভাজিও খাব পাৰি আৰু মাছৰ সৈতে অকমান টেঙা দি পেলালে আৰু আৰু ভাল আৰু বেছি।
অ, ঠিক তেনেদৰে এবিধ খাদ্য হৈছে থলুৱা পাতত দিয়া মাছ আৰু পাতত দিয়া তেনেকে
এ অ মোৰ খুবেই প্ৰিয় ভাল লাগে অহ। পাতত দিয়া মাছটো ভালেই লাগে আৰু কচুৰ সৈতেও ভাল লাগে।
অ, ভাল লাগেহে হয়। আৰু বিভিন্ন ধৰণৰ মাছৰ কিছুমান সৰু মাছৰ কিছুমান আদা দি, এনে বনোৱা যায় যে এবিধ, খাই পাইছা নে? জাল দিয়া বুলি কয়।
অ, জাল দিয়া খাইছো বাৰু। এই আমি এবিধ বন নে বন আছে এবিধ। জাৰি বন বুলি কওঁ মানে শুহনি বন। সেই বনবিধৰ সৈ তে কিন্তু জাল যিটো বনাই ভাল লাগে আৰু।
এই কেনেকুৱা হয় গু
অ, মানে অ, হালধীয়া হালধীয়া হয়। মানে সৰু সৰু ফুল হয়। জাৰি বুলিম কয়। মুখত জাৰ পৰিলেও জিভাত জাৰ
অহ অহ, হয়, চিনি পাইছো অ হয় হয়
সেই তেনেকুৱা আৰু অ আৰু ওচৰতে এতিয়া মানে সন্মুখত তে থাকে নহয়, ঢেকীয়া বিলাক। এই ঢেকীয়া হওঁক ভেদাইলত তাই হওঁক নহয়। সেইবোৰেতো আমাক স্বাস্থ্যও ভালে ৰাখে মানে একো ক্ষতিও নকৰে ভেদাইলতাৰ পাত। নৰসিংহ।
হয়।
আ।
এইবিলাক খুব উপকাৰী হয় আমাৰ স্বাস্থ্যৰ কাৰণে।
অ, মুঠতে অসমত আমাৰ মানে ঘৰৰ সন্মুখতে হওঁক হাবিয়ে বনে হওঁক নহয়, আমাৰ ঘৰৰ পিছফালৰ শাকনি বাৰীতে হওঁক, খুব স্বাস্থ্যকৰ মানে বস্তুবিলাক পোৱা যায়। ঔষধি বনেই হওঁক তোমাৰ বা খাবলৈ খা পালো মানে তেনেকুৱা, উম।
উত্তৰ পূৰ্বাঞ্চল যিহেতু পাহাৰীয়া অঞ্চল আছে। কু ভৈয়ামৰ অঞ্চলো আছে। আমাৰ বেছিভাগ অঞ্চল গাঁৱলীয়া ধৰণৰে বুলি ক'ব লাগিব। গাঁৱৰ গাঁৱৰ যিবিলাক খেতি বাতি কৰে ওচৰে পাঁছৰে আমাৰ। সেইবিলাক খাদ্ দৰেই আমাৰ দৈনিন্দ জীৱনবোৰ দৈনিন্দ জীৱনবোৰ পৰুৱা হয়।
অ, আৰু হম হম হয় কওঁক। মানে এইটো কওঁতে মনত পৰিলে মানে এই যে ওচৰে পাজৰে ধেৰ কিবা কিবি পায়। হয় নে নহয়? এ এই শাক বিলাকৰ লগত তে হওঁক মাছেই হওক, কেঁকৰাই হওঁক এইবিলাকেৰে কিছুমানে কিন্তু জীৱিকাও মানে চলাই আছ
হয়, জীৱিকা অ ঠিক কৈছে আপুনি। জীৱিকা নিৰ্বাহ কৰিছে গ বেছিভাগ গাঁৱলীয়া অ। গাঁৱলীয়া মানুহখিনিহে নিজৰ উপাৰ্জনৰ বাবে এটা ধুনীয়া অৰ্থ উপাৰ্জন কৰে। তাৰে আকৌ যদি চহৰীয়া অঞ্চলৰ খিনি কথা কওঁ আমি সিহঁতে তেনে কে কিনি খাব লগা হয়। সিহঁতে যিকোনো থলুৱা যদি খাদ্য তৰা গছ অ অ বজাৰত। কিনি খাব লগা হয়। আমাৰ অসমখনত তেনেকৈ বিভিন্ন ধৰণৰ খাদ্য প্ৰচলিত হয়, নহয় নে? অহ শুকাই থোৱা মাছ গাহৰি খাই ইয়াৰে থলুৱা মাছ। আমাৰ কিছুমান যিবিলাক সংৰক্ষিত বনাঞ্চল আছে। তাত বিভিন্ন ধৰণৰ মাছ পোৱা যায়, যিবিলাক প্ৰজাতি লাহে লাহে ধ্বংস হৈ যোৱাৰ পথত আছে, সেই বিলাক, উম, যিবিলাক ওচৰৰ জনসাধাৰণ আছে সেইবিলাক। সেই মাছবিলাক মাৰিবলৈ বাধা প্ৰয়োগ কৰিছে, নহয়নে? যাতে, সেই প্ৰজাতিসমূহ, কাৰণ আমাৰ অসমখনতো বিভিন্ন ধৰণৰ মাছ পোৱা যায়।
হয়।
পানী মতুৰা মাছ, আপুনি চিনি পায়নে?
অ, পাওঁ, পাওঁ।
আকৌ গৰৈ মাছ চেং মাছ, বিলাক লাহে, লাহে, বিলুপ্ত হবলৈ ধৰিছে। নহয় নে, অ, তেনেকুৱা
কিছুমান মানে কাৰণত সেইবোৰ নোহোৱা হৈ গৈ আছে, আৰু এতিয়া হয়।
তেনেকুৱাকৈ বিলুপ্ত নহ'বলৈ, যিবিলাক সংৰক্ষিত অঞ্চল আছে, তাত যধে-মধে মাছ মাৰিবলৈ নিদিয়ে, আকৌ যিখিনি সময়ত মাছে কণী পাৰে।
উম,
সেইখিনি সময়তো মানে, নিষেধাজ্ঞা আছে কিন্তু কিন্তু বহুত অঞ্চলত তেনেকৈ পালন কৰা নহয়েই, বেছিভাগ। পৰিমাণে পালন কৰা নহয়, তাৰ ফলত আমাৰ কিছুমান, আমাৰ আগৰ দিনত বহুত মাছ পোৱা গৈছিল, আৰু বিভিন্ন প্ৰজাতিৰ বুলি কোৱা হয়। কিন্তু আজিকালি অকণমান কমি আহিছে, তাৰ কাৰণে।
এতিয়াও ল'ৰা-ছোৱালীয়ে বহুতে চিনিও নাপায় মানে।
অ, হয় চিনি নাপায়।
উম, উম, মানে ব্যস্ততাৰ জীৱ বন, সকলোৰে নহয়, মানে সময়ৰ লগত লগত মিলাই চলিব গৈ সকলোৱে ব্যস্ত হৈ পৰিছে আৰু এই ব্যস্ততাৰ মাজত কিছুমান পুৰণি। মানে যিবিলাক মানে আচাৰ আচৰণ কব গ'লে আৰু ৰীতি- নীতিয়ে হ'ওক সেইবোৰ মানে। পাহৰি যোৱাৰ দৰে, এই কিছুমান চিনাকি বস্তু আমাৰ অচিনাকি হৈ গৈছে এতিয়া।
হয়, বিভিন্ন কিছুমান যদি সিহঁতক সোধা যায়, সিহঁতে বজাৰৰ পৰা অনাহিখিনি চিনি পায়, কিন্তু গছ-লতা যে আমাৰ ওচৰে-পাজৰে আছে, তেনেকুৱা চিনি পাব, অলপমান অসুবিধা পায় সিহঁতে আজিকালি। ল'ৰা-ছোৱালী কিছুমানে হয়।
হয়, উম,
তেনে ধৰে আমাৰ খাদ্য বুলি ক'লে, বি আমাৰ অসমত বিভিন্নৰ ধৰণৰ পিঠা পনা, বনোৱা যায়, বিহুৰ সময়ত নহয়নে। চুঙা পিঠা হ'ওক, চুঙাত গাহৰি বনোৱা হয়, চুঙাত কিছুমান বৰা চাউলৰ পিঠা বনোৱা হয়, যিবিলাক আমি বিহুৰ সময়ত বহুত সোৱাদ যুক্ত খাদ্য হিচাপে গ্ৰহণ আহ, উপভোগ কৰোঁ।
উম,
আ, আকৌ লাড়ু তেনেকুৱা বনোৱা যায়, পিঠা ঢাপিনা পিঠাত। তেল পিঠা, আমাৰ যিটো বৰা চাউল হয়, সেইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চল, উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি অঞ্চল আছে সেইখিনিত। বেছিভাৱে প্ৰচলিত।
অ,
হয় খাদ্যৰ ক্ষেত্ৰত মানে অসম চহকী আৰু।
হয় বিভিন্ন ধৰণৰ খাদ্যৰে চহকী।
অ'। ঠিক আছে বাৰু এতিয়া সময়ো হৈ আহিছে নহয় আহ ৰাখিছো এতিয়া ধন্যবাদ আপোনাক
ধন্যবাদ।